ঠিকে আছা।
আছো দিয়া এনে শুই আছোঁ।
অ' অ'। এই বৰষুণত তিতি তিতি ছাগলী আছোঁ।
অ' হয় নেকি? এতিয়া আছে নেকি থাৰ্ড আছে।
পথাৰতে আছো। মানে কি হ'ল বৰষুণ আহিল যে তাৰ পিছতে মানুহ এঘৰ আছে বাৰান্দা এখন তাতে বহি আছিলোঁ আৰু। আমি কেইবাজনী ওলাই আহো তেনেকে ভাত ভাতিবেলা।
অ'।
ওলাই যাও গৈ পেলাই আৰু আমি চাৰিজনী। চাৰিজনী চাৰিজনী। উম, আমাৰ এইটো মানে ভাটিবেলা এটা মানে কি আৰু চাকৰি নিচিনাই হৈছে আৰু
চাকৰিৰ নিচিনা কাম।
অঁ আমাক হিমন্ত শৰ্মাই হেৰি দহ হোজাৰ টকা দি কামত লগাই আছে।
অ' তুমি কি ছাগলী দিছিলা নেকি?
আমি ছাগলী আনিছিলো নহয় কেইজনী মানে। তাৰপিছতে এতিয়া হেৰি হ'ল উম ছাগলী দিবলৈও এনেকে ঘৰৰ ওচৰত জেগা নাই। পিছফাললৈ আমি ভাতিবেলাখন ওলাই যাওঁ আৰু পথাৰলৈ ওলাই যাওঁ। যাও। গৈ পেলাই তাত তে অকণমান চোৱাইকৈ কথা চথা পাতি তেনেকেই বহি কৰি সময়খিনি যোৱাই
আহ
এয়া তাৰপাছত বৰষুণ পৰিছে বৰষুণ পকে ছাগৰ কেইজনী গুচি আহিল ন
অ অ
অ বৰষুণ পোৱ দেখি ছাগলীজনী গুচি আহিলে আম এনেগৰ মানুহে ঘৰ বান্দাতে বহি পেলাই আমি হেৰি কৰিলোঁ কি বুলি কয় চাই আছোঁ আৰু চাই থাকিবলৈ এতিয়া এতিয়া বসুো কমিছে আৰু
কমিছে এতিয়া আমাৰ ইপিনে পৰিছিলে এতিয়া আমাৰ ইয়াতো কমিছে এতিয়া এতিয়া বৰষুণ পৰিছে ভালে হব বাৰ মানে কি বুলি কয় অ মানে বৰষুণো পৰি দিছে ভাল হব এতিয়া ধান ধান ৰুবলে ভাল হব
ভাল হ'ব উম উম উম
বহুত পৰিৱেশ ভালে হ'ব এতিয়া বাকী ঘৰত মানুহ অ
কলৈ
কৰবালে
অ কৰবালে এতিয়া নাযাও এই গৰম বন্ধত অকমান যাম ওলাই উম মানে এতিয়া গৰমঠতে আচলতে মানুহ কয় গৰমঠত ফুৰিলৈ যাব লে ক'বা ল'ৰা ছোৱালী নিবাগে হয় কিন্ত গম পৰা আচলতে কষ্ট হে হয় বুজিছা তোমাৰ ইয়া নৱেম্বৰ দি ডিচেম্বৰ জানুৱাৰী এই তিনটা মাহত ততে ভাল আৰু অকণ যাবলৈ চাবলৈ হয় সেইদি মাহত
অ অ
সেইকাৰণে তথাপিতো গম বন্ধত এতিয়া তাকক এবাৰ ভাবি থৈছো কাজিৰঙাৰ ফালে অকন লৈ যাম বুলি
অ
কি কৰো আৰু পাও নে নেপাও
গ'লে উ পৰীক্ষা কিন্তু পৰীক্ষাতটো সোনকালে হ' বাইশ তাৰিখৰ মানৰ পৰা হ'ব চাগে পৰীক্ষা
অঁ এই এতিয়া তিনিমহীয়া পৰীক্ষাটো হ'ব অঁ বাইছ তাৰিখৰ পৰা হ'ব হ'লে তোমাৰ অঁ ভাইটি কোন ক্লাছ
এবাৰ ক্লাছ এটা এইটো হয় আহ আহ সন্তো বাইশ তাৰিখৰ পৰা আছে
অ আমাৰওতো বাইশ তাৰিখ পায় তাৰপিছত এতিয়া হেৰি তেতিয়া অকণ ভাবি থৈছো কি হয় আৰু ল'ৰা ছোৱালী কিবা এ ধহাবিলাকৰ বেমাৰ আজাৰ ওলায়
অ ভাল ন ভাল হলে যাবা
অঁ উম
হা ভাল হলে যাব যাবা দিয়া আক বাৰু কথা আছে
কথা আছে সেইটো এটা সমস্যা ডাঙৰ সমস্যা মানুহ ৰ হয় আৰ্থিক সমস্যাটো বহুত ডাঙৰ সমস্যা সেইকাৰণে মানুহে মানে উম
কি নক অষুণ পৰি
অ তাকে মেচিন তোমাৰ ঘৰতে আছে নেকি মিি চীন
উম বৰ
হেল্ল' উম উম ব সুন্দৰ পৰি আছে নেকি অলপ অলপ
তক চালি গলে টাইম মিলে যাবা আৰু পথাৰতে আছ নে এতিয়া কাপোৰ চিলাৰ মেচিনটো আৰু